হেল্ল'?
হেল্ল'? অহ এতিয়া পাইছো দিয়া, বৰ বেয়া হৈ আছিলে নেটৱৰ্ক টো। পাইছো-পাইছো এতিয়া অহ। অহ তোমালৈ মই বহুত সময় পৰা লগাই আছো, নালাগে নহয়। এতিয়া আকৌ লাগি গ'ল। কেনেকুৱা বতৰ সেইফালে?
এ' আমাৰো একদম বৰষুণে দি আছে। গোটেই ৰাতিটো দিলে। এতিয়া কিন-কিনাই আছে।
হয় দিয়ক। আপোনালোকৰ পিনে বৰষুণে নে?
এ' গোটেই মানে, ৰাতিটো তো পৰিছেই। আৰু এতিয়া মানে এতিয়া অৱশ্যে নাই দেই, বৰ্তমান নাই। এ' ৰাতিপুৱা মানে, কিন-কিনাই আছে। কিন-কিনাই আছে। অশান্তি লাগে মানে, অতিমাত্ৰ তেনেকে থাকিলে।
হয় দিয়ক। এইকেইদিন দিবই আৰু, উপায় নাই।
তাকেই ছিজনটোৱে হেৰি আৰু।
উম বৰষুণৰ ছিজন এতিয়া।
বেছি ৰ'দ দিলেও মানে আমি ধৰফৰা থাকো বেছি বৰষুণ দিলেও মানে আমাৰ অশান্তি লাগে।
হয় দিয়ক।
কি কিয় কৰ পা কৃষি প্ৰধান দেশ ন? আমাৰটো আৰু ভালেই
চান ৰুব নহ মানুহে
কেলে নহয় এতিয়া এ হাতৰ পাছৰ পৰা এটিয়া বৰষুণ হ'লে হে ধৰা মাটি খেতিয়কসকলৰ কথা কৈছোঁ মাটি বোকা হ'ব আৰু ধান হ পাৰিব হয় নে নহয় সকলোৱে নকৰিলেও ধৰা আমি এতিয়া ধৰা আমাৰ প্ৰধান আহাৰ ভাত ন সকলো তেওঁলোক কৰিলেহে আমি তেওঁলোকৰ পৰা কিনি খাব পাৰিম
অ সেইটো হয় আৰু মানে আজিকালিতো বজাৰৰ পৰা যিটো মানে উম চাউলটো কিনা যায় ন সেইটোকো বিশ্বাস কৰিব নোৱাৰি। চব মানে কেমিকেল ওপৰতে
ৰে এটা পাউদাৰ মাৰে তাৰপি পিছত আৰু মানে বেয়া নহ'বৰ কাৰণে বহু দিনলৈ চাবাচোন পোক নালাগিবৰ কাৰণে এ বৰ আচৰিত লাগে আৰু মাজত ওলাইছিলে প্লাষ্টিকৰ চাউলো ওলাইছিল
অ ওলাইছিলে পলিচ দি দিয়ে পুৰা
পলিচ দি দি তেনেকৈ সে মাজতে আপেলত মমৰ এটা পলিচ দিয়ে মম গলাই তেনেকুৱা টাইপৰ মানে বেয়া নহ'ব বলৈ বাহীটো ভালে থাকিবলৈ এতিয়া কি কবা আৰু সঁচাকে
এনেইটো নিয়ম মতে তে মানে কয় আৰু যে আপেল বুলে এইটো ষ্টিকাৰ এটা লাগি থাকে যে ষ্টিকাৰটো লাগি থকা আপেল কিনিব নিদিয়ে মানে ষ্টিকাৰটো থাকিলে বোলে সিহঁতি সেই বেজী মাৰে মানে বেজী মাৰি পেলাই। ডাঙৰ কৰি এতিয়া লগাই দিয়া। কাৰণ মানুহে নহ'লে ধৰিব পাৰিব।
কৰি দে ন কি যে হৈ গ'ল ষ কাৰণে ইমান মানে মানুহবিলাকে
অ মানে মানুহৰ দেহ টো কথা চিন্তা নক কৰে আৰু যে এইটো খালেই যে অনিষ্টহে হব। চব বস্তুৱে আজিকালি শাক কেইডালমানো বজ
চব বস্তু এতিয়া সিদি মানে আৰু চাদ বিলাক তুমি খালে গম পোৱা। স সেইদিনা আমাৰ এডাল মানে মোৰ মাৰ ঘৰত আৰু এইটো লেঙেৰি আম কয় যে লেঙেৰি আম এডাল হৈছে। মানে বৰ ধুনীয়া চাদৰ মানে বৰ বঢ়িয়া আৰু। এ তাৰপিছত তাকে মানে বজাৰত লেঙেৰি আম এইখিনি ইমানে চাই পাইছে যোনে খাইছে সে কৈছে মানে। আচ্ছা মই তাকে তাকে মই এওঁক কৈছো দেই মই বোলো চোৱা এ এইটো এতিয়া আমাৰ ইয়াতে হৈছে ইয়াতে আমি চিঙি আনিছো খাইছো। নহয় জানো। কিন্তু বাহিৰত খিনি বেলেগৰ পৰা অহাত খিনি মানে এ ধৰা গলে যাব। দূৰলৈ যাব। মানে তাত অলপ হেৰি কৰি দিব লাগিব মানে মেদি মেদি
মেডিচিন দি উম কাৰণ বেয়া নহবলে।
কিবা তেনেকুৱা নহ'লেও হয় নহ'লে কিবা তেনেকুৱা জাতীয় মাৰিবই লাগিব বা মানে প্ৰতিখন ষ্টেটলৈ যাব। হয়নে নহয়? তেনেকুৱা। আৰু সেইটো কাৰণে কোমল মানে অলপ পোৰঠ নহওঁতে ছিঙি দিয়ে তাত বা পকা ঔষধ মাৰি দিয়ে গতিকে তাৰ চাদতো খেৰ সেৰয়া কিবা কি অমিতা- অমিতা কিবা
ধুনীয়া লাগে অ।
টেঙা না মিঠা কিন্তু সেই একেই লেঙেৰি আম দেখাত সৰু আমটো মানে ইমানেই সুন্দৰ স্বাদিষ্ট, তোমাক কলো কি?
অ দিয়ক।
ফ্ৰেছ একদম কোমল ইয়াতে চি পোৱা নাই। সেইটো এটা।
সেইকাৰণে মানে ঘৰতে আজিকালি মানে মান নহয়
সেইটোৱে আৰু আপেল বিলাক, আপেল বিলাক যে খাওঁ স কবা আৰু তাৰ পৰা আহিব আপেল খ বেছি কতত। কাশ্মীৰত হয়। তাৰপিছত চিমল ন হিমাচলৰ তেনেকুৱা বহুত খন ঠাইত হয় বোলে। আমাৰ এই এতিয়া মই যোৱা নাই বাৰু হিমাচললৈ, তেতিয়া কৈছিলে একদম ফ্ৰেছ মানে মাছ চিঙি চিঙি খাইছো এনেকুৱা ভাল লাগিছে আৰু। সি বেছি কেইদিন থাকিলে বেয়া হয় তথাপিতো মোক দেখুৱাব কাৰণে এটা গ্ৰীণ টো লৈ আহিছে দেই, এটা গ্ৰীণ থাকে নহয় বেছি মিঠা বুলি, উম।
অ হয় নেকি মই খোৱা নাই বাৰু, দেখিছো।
বহুত মিঠা বেছি হয় সেইটো। ত কিছে সৰহকে আনিছে ছিলে কিন্তু সি সেইকেইদিনত ঘৰলৈ আনিব নোৱাৰিলে অফিচতে গোটেই সোপাই একেবাৰে গোল যে এটা মই তোমাক বে খাবৰ কাৰণে থৈছো মানে দেখিব ন যে কি সুন্দৰ ডাঙৰ বহুত ভাল লাগে আৰু এনেই আমি সিহত যাওঁতে মই, আমি এপ্ৰিলৰ তেতিয়া ফুল হয় বোলে মানে অলপ অলপ কলি হৈছে হেৰিত গৈছিলো আমি এপ্ৰিলৰ, এপ্ৰিলত গৈছিলো। মানে ছেপ্তেম্বৰ অক্টোবৰলৈ সেইনিটা কৈছে আৰু সৰুতে ছেপটেম্বৰ অক্টোবৰলৈ মানে হয়, এ তেতিয়া ছিজন হয় আৰু চিঙাৰ। তাৰপিছতে। আমাৰ লৰাই কৈছে আৰু কৈছে মই এইটো ছিজনত আহিমেই মানে এদিন। সে হে তাৰমানানে সেই। চাব কাৰণে এইপুল ভেলি এ বহুত ভাল লাগে চাই মানে ফুল। খিনি পাতল পিংক মানে গুলপীয়া আৰু বগাত হয়। মিক্স মানে। কম্বিনেশ্যনতটো এনেকুৱা ভাল লাগে নহয় কালাৰটোক কিতা। ইমান ভাল লাগে ফুল খিন কত। ভাল লাগে। এয়া সেই ত ব চিন্তা কৰা। ইমান দূৰৰ পৰা। কিমান যে।
উম, অ গোটেই ভাৰতবৰ্ষত দিয়ে।
গতিকে সিহঁতে মেডিচেন মাৰিবই।
মাইব বেয়া নহওক বুলি।।
বেয়া নহ'ব বুলি কাৰ্টুনে কাৰ্টুনে সেইবিলাক নহলেতো বেয়া হৈ যাব ন। সেয়া এই কি খাবা ফ্ৰেছ বস্তু। ত কি খাবা কোৱাচোন।
নাইকিয়াই হৈ গৈছে, আৰু আমাৰ বোলে ভাৰতৰ পৰা। উম কৰিয়ানে। জাপানত দি পঠিয়াইছিলে আম। এইবাৰ। ৰিজেক্ট কৰি পঠিয়াইছে। মানে তাত মেডিচিন মাৰিছে যে, তেওঁলোক মানে তেখে সেইবোৰ চৰকাৰ ইমান সতৰ্ক নিজৰ নাগৰি। হে, আৰু অ যাতে বেমাৰ নহওক ৰিটাণ কৰি দি পঠিয়াইছে। মানে নালাগে।
সেইকাৰণো বেলেগ ভাৰতবৰ্ষৰ তুলনাত বেলেগ দেশ বিলাকত কানট্ৰি বিলাকত চাবা।
কম।
মান সিহঁতে চব দিশৰ পৰা উন্নতা নহয় জানো।
উম চব দিশৰ পৰাই।
সেইটো কাৰণে। আৰু সিহঁত খুব ৰেষ্ট। ষ্ট্ৰিকটেড মানে। ধৰা কিবা এটা নিয়ম নিয়ম। ম
নিয়ম অ, হয়। নাই, গোটেই সিহতে চৰকাৰৰ ওপৰত হে সিহতি বাল কৰিব, এ কিয় দেখাব? আৰু চৰকাৰখনো ভাল হ'ব লাগিব নহয়। উল্টা-পুল্টা কান্ড কৰি থাকে ন এনেকোৱা ।
একে গাৰ কাষতে মই বেলেগলৈ নাযাওঁ, একে গাৰ কাষতে উ গেংটকখন উম', গেঙ টকত গৈছিলো আমি এবাৰ । উম, তাৰ মানে আমি দাৰ্জিলিং গৈছিলো ।তাৰ পৰা গ'লো, দাৰ্জিলিং আগত গৈছো। দুবাৰ গৈছো বাৰু। তাৰপিছত এই, পাছৰ বাৰ যাওঁতে মে আমি তাৰ পৰা ওচৰ কাৰণ তাৰ পৰা আমি গেংটক গ'লো । উম, তুমি চিন্তা কৰা, এতিয়া ইমানে চাফা জেগা। তাকে, আমি তাতে সবে আলোচনা কৰিছো যে একেবাৰে সীমা মূল। আমাৰতো ওচৰতে আছে ন, অসমৰ ওচৰতে থকা এইবিলাক পৰা শিকিব পাৰে আমাৰ। এ চৰকাৰে। আৰু, তাত কিয় ছাফা? নহব। তুমি ৰাজহুৱা জেগাত না পেচাব কৰিব পাৰিবা, না তুমি এটা চিগাৰেট খালে পাঁচশ টকা ফাইন। আচ্ছা, পাঁচশ টকা যে ফাইন বুলি কৈছে, তুমি নাভাবিবা যে সেইটো আমাৰ ইয়াৰ দৰে ফাইন এটা লগাই দিছে বা ই এইালে গাড়ী যাব মানা কৰিছে।পুতুককে ফাইন টো ললে তেনেকুৱা নহয়।মানে নিষেধ যে নিষেধে। ফাইন যে বুলি কৈছে, কিবা কাৰণে ভুলক কমে যদি কোনোবা, ভয় ভ্ৰমণকাৰীও গ'ল, টুৰিষ্ট গ'ল। টুষ্টে যদি ভুলতে খাই দিছে দিব লাগে দিবই মানে, চিঅৰ এণ্ চাৰ্টেন পাঁচশ টকা দিব লাগিবই। তুমি গম পাইছ নে?
হয়, হয়। আৰু সেইবোৰ দেশত বোলে মবাইলত মেছেজ দি দিয়ে লগত লগত, মানে আপুনি এনেকুৱা মানে চব ভালে চি-চি কেমেৰা। মোবাইলত ডাইৰেক্ট মেছেজ আহে আপুনি এনেকে ডাষ্টবিনত পেলোৱা নাই বস্তু ইয়াত পেলাইছে আপোনাৰ ফাইন লাগিল এনেকুৱা।
আমাৰ ইয়াত গাড়ীত গৈ থাকিলেও কিবা এটা খালে দিলে খিকিদী দলিয়াই। হয় নে নহয় তুমি কোৱাচোন? পানী খালে দিলে খিকিদি দলিয়াই, তাকে মোৰ মানে আজিকালি এইবিলাক কথা বহুত ভাবোঁ। কিবা পেকেট খালে দিলে দলিয়াই। আৰু আমি যদি ল'ৰা-ছোৱালীক খিনিকো সৰুৰ পৰা শিকাও যে, এইফালে নেপেলাবা। এ সৰুৰ পৰা শিক শিকিলে হয়। হয় নে নহয় কথাটো? এ অলপ ক অলপ মানুহ মানে ধৰা চাৰিভাগৰ তিনিভাগ মানুহ যদি কনচিয়াছ হ'ল হয় তেতিয়াহ'লে কিন্তু ভাল হ'ল আমাৰ গোটেই মানে কনচিয়াচ কেইজন আছে নো? টুপাৰ্চেন্ট আছে কনচিয়াচ। এশজনৰ ভিত দুজন কনচিয়াচ।
উম । আৰু তেওঁলোকে কনচিয়াচনেচটো যদি দেখাই তেতিয়া মানে বাকী নাইনটিএইটজনে তেওঁলোকক এনেকে ক'ব।ই তেওঁ বেছি
বেছি কৰে-বেছি কৰে, এতিয়া এইবিলাক যে গোটখা জাতীয় বস্তু যে খায়। খাই মেলি তুমি চাবা ই ৰিক্সা এখনত যাব নোৱাৰা, গাড়ী এখনত যাব নোৱাৰা, বা ন ঘৰলে গৈছোঁ মোৰ কাষত এটা ল'ৰা বহিছে যেনে ল'ৰাটোৱে গোটেই ৰাস্তাটো পিক মানে থু পেলাই গৈছে আৰু গোন্ধ এনে মানে একো হজম নহয়। এইবিলাক গোন্ধ। উম। অঁহ। এই কিবা এইবিলাক কি নাম ৰবা? সেইটো কি কয়? শিখৰ জাতীয়-শিখৰ জাতীয় মানুহে তোমাৰ মই, মই মানে কিয় নাজানো মই একদম সহ্য কৰিব নোৱাৰোঁ।
উম।
আৰু ঘৰত কোনেও নেখায়‌ও, মোৰ ল'ৰাও তেনেকুৱা নহয় নেখাই কাৰণে নে, কিয়ে নাজানো, মুঠতে এইবিলাক হজম নহয় মানে।
সেইটোৱেই পৰিৱেশটোৱেই পোৱা নাই ন, সেইটো কাৰণে তেনেকুৱা।
অকণমান কেতিয়াবা তামোল খাওঁ, সি মোক তামোল খালেও কাম নাই আৰু তোমালোকৰ কেলে তামোল সোপা খাবা লাগে মানে। সেইটোৱেই আৰু পান অকণো নেখায় মানে আমাৰ ই তাৰপিছতে মই যেতিয়া গোন্ধ পালো ল'ৰাটোৱে বাৰে-বাৰে পিকাইছে, বাৰে-বাৰে পিকাইছে মোৰ ফ্ৰণ্টৰ চিটত বহিছে মেজিক আছিল সেইখন হৈ পেলাই মই বোলো ভাইটি, তুমি হয় ইয়াৰ নামি যোৱা তুমি এইবিলাক বস্তু খাই পেলাই এনেকে পিকাই পিকাই নাহিবা কিন্তু। একদম মোৰ হজম নোহোৱা হৈ গৈছে। তুমি হয় নামি যোৱা, বন্ধ কৰা মুখৰ পা কি খাইছা বেয়া বস্তু পেলাই দিয়া কিন্তু।
অ অশান্তি লাগে ন তেনেক? ভাল নাপাওঁ এইবোৰ।
খায়, তুমি জানা নে নাজানা? সেই আজিকালি চকীয়ে খাই গোট খাজদি বস্তু ব কেইজনে নাপায় বুলি ভাবিছিল।
এ আজিকালি এইটো মানে কৈছো নহয় নহ'লে যেন মানুহ নহ'বই এনেকুৱা হৈ গৈছে।
ইষ্ট্ৰিক্টলি বন্ধ কৰকচোন তাৰপিছত হয় নে নহয় চাবা আৰু কিমান ক্ষতি কৰে, কিমান ক্ষতি কৰে তুমি চিন্তা কৰা। ভাবিব নোৱাৰা ক্ষতি হয়।
মোৰ হিচাপত, দোকানত বন্ধ কৰাতকৈ কাৰখানা বন্ধ কৰি দিয়াই ভাল।
কি জানে আমাৰ প্ৰশাসনৰ ফালৰ পৰা ইমান হেৰিটো এতিয়া দেখা নাই জানো লাইচেন্ঞ্চ, বাৰ বিলাক ৰ লাইচেন্ঞ্চ তাৰ পৰা বেছি ৰাজহ পাই কাৰণে সেয়া বন্ধ নকৰে।
নকৰে পইচা পায় না, উম সেইটোৱে।
সেইটোৱে কথা। কি কবা আৰু আমাৰ চিষ্টেমটোৱে বেয়া।
তাকে আৰু।
কেতিয়াবা ভাবো দেই আমি বাৰু এনেকোৱা। পাছৰ জেনেৰেচনটো মানে কি
এ চেচে মানে। মিছা কৈ লাভ নাই শেষ হৈ আহিছে।
বেয়া লাগে ব ভাবিলে বেয়া লাগে।
আমাকে নামনা হৈ যায় আমাৰ
আৰু আমাৰ ওচৰতে এটা ল'ৰাইদি হ'ল এটাই ল'ৰা জানা ইমান বেয়া লাগে।
উম।
কি ক'ম এতিয়া এইবিলাক তাকে।
উম, উম।
ঠিক আছে দিয়া। বহুত কথা পাতি দিলো তুমি আৰাম কৰি আছিলা চাগৈ?
অঁ, নাই দিয়ক একো নাই। বাৰু, ঠিকে আছে দিয়ক। আপুনি অকণমান আৰাম কৰক। উম, ঠিক আছে।